হাল্ল'!
হেল্ল'!
হেল্ল'! অ', বন্ধু ক'তে আছা?
কি, কি বন্ধু?
ক'ত আছা?
বন্ধু, লগৰ এটা ঘৰত।
বাকী চবৰ খবৰ ভাল ন?
খবৰ যে ইমান ভাল নহয় বে প্ৰায়। আছোঁ আৰু যেনে-তেনে। তোৰ পিছে?
মোৰো ঠিক থাকে আৰু। বাকী ল'ৰাটো ইমান দিন খবৰ চবৰ নাই পোৱা! কল চ'লো কৰা হোৱা নাই, আজি খবৰ এটা লওঁ বুলি কল কৰিলোঁ!
ঠিক, ঠিক। আছোঁ আৰু যেনে তেনে দোচ! তোমাৰ নিচিনা সুখী নহ'লেও আছোঁ আৰু।
ভাত পানী, বাকী ভাত পানী খালানে?
নাই খোৱা, খামহে আকৌ, ইমান গৰমত ভাত খাবই মন নযায় না।
তাকেহে গৰমটো যিহে পৰিছে। নাই নাই নাই বনাই আছোঁ।
কি চব্জি পিছে?
ব্ৰইলাৰ। কি খাবা আৰু, গাহৰি যিহে দাম।
গাহৰি কেজি কিমান ন'?
গাহৰি আমাৰ ফালে চাৰিশ টকা হৈ আছে। তোমালোকৰ ফালে?
কোন ফালে, মানে তোমাৰ ঘৰটো পিছে বন্ধু?
মোৰ ঘৰটো তোমাৰ ডিব্ৰুগড়।
ডিব্ৰুগড় চাৰিশ টকা কেজি নেকি?
অ'।
আচ্ছা আচ্ছা।
নাজানো দেই, বাকী ক'ত কিমান কেজি নাজানো কিন্তু আমাৰ এডুখতে পাই মানে এডখকে চাৰিশ টকা লয় আৰু।
অ'। আমাৰফালেও সিমানে বে। চাৰিশ, পাঁচশ তেনেকাই।
বাকী কিবা জব চপ, অ' এতিয়া আছোঁ, লগৰ এটা মই আছোঁ।
হয় নেকি, কি কৰি আছা পিছে?
এনে আছিলোঁ।
কি কি?
এতিয়া এনেই পৰি আছিলোঁ বস্তু দুটাই।
হয় নেকি, কি নাম লগৰটোৰ?
অবিনাশ।
অবিনাশৰ লগত আছা নেকি?
অ'।
কি কৰি আছ তহঁতে দুটাই? কিবা আড্ডা চাড্ডা পিতি আছ নেকি?
আড্ডাই ক'ব লাগিব আৰু।
ভাল ভাল, আড্ডা দিব লাগে।
বাকী ক'তো যোৱা নাই নেকি কাম চাম কৰিবলে?
কি কাম কৰিবি আৰু, হাজিৰা কৰি আছোঁ।
কিহে কৰিছ নেকি, কি হাজিৰা কৰিছ আজি?
ক'তো চাকৰি পোৱা নাই ন'।
চাকৰি, চাকৰি কবলৈ গ'লে এতিয়া কি ক'বা আৰু চাকৰি নোলায় নহয় আজিকালি।
ওলালেও পুলিচ আৰ্মি ওলায়।
পুলিচত দি এইবাৰ এপ্লাই কৰিছা নাই?
নাই কৰা বে। আশা এৰিলোঁ এইবিলাক।
বিজনেছত নেকি?
তেনেকাই আৰু কিবা কিবি কৰিব লাগিব।
বিজনেচটোয়ে ভাল আৰু ন'? কাৰো কথা শুনিবলৈ নাই, নিজৰ মতে কৰা হয়।
হয় হয়। বাকী তুমি কি কৰি আছা পিছে?
আছোঁ এনেই এতিয়া। কি কবা আৰু একেটাই জৱ। গম তোমাৰ ইয়াতে বহুত
এই মোৰ নাকটো চিনি পাওঁ।
অ', পাওঁ, পাওঁ।
ভাল যায় যে
অ', অ'।
সি ট পুৰা কৰি আছে সি।
তাকে তাৰে লাইফ টো মজা।
মজা নেকি।
মোৰ মতেতো তাই লাইফতো মজা পাওঁ দেই।
কিটো?
মোৰ মতে তাই লাইফটো মজাই পাওঁ বোলো।
হয় সেটো হয় বাৰু। আৰু কোৱা।
ৰানিং চানিং কৰিব লাগে আকৌ পুলিচো দিব লাগিছিলে এবাৰ।
ৰানিং কৰিবই নোৱাৰো যে।
ট্ৰাই কৰিব লাগে।
কিমান আৰু ৰানিং কৰিবি।
ৰাণিং কৰিলে তোমাৰ চাকৰিতটো বুলিয়ে নহয় ন স্বাস্থ্যয়ৰ কাৰণেও ভাল হয়।
কিহৰ কাৰণে ভাল।
স্বাস্থ্যৰ কাৰণেও ভাল বুলো ৰাণিংটো কৰিলে।
তাকেই বোলো ৰাতিপুৱা, ৰাতিপুৱা এক্সাৰচাইজ কৰো ৰাণিংৰ বদলি
কৰি থাকিব লাগে এইবোৰ মানুহৰ আজিকালিৰ দিনততো মানুহ বিলাক এইবোৰ কৰিবলৈ পাহৰিয়েই গৈছে।
নিজৰ কামত বিজি হয়।
তাকেতো সময় উলিয়াব লাগে আকৌ ন। সময়ে নাপায় যে চবে এই
নিজৰ স্বাস্থ্যটোৰ কাৰণে অকণমান সময় দিব লাগিব আৰু।
লাগিব, লাগিব।
বাকি খোৱা বোৱা?
নাই হো খোৱা বোৱা। ঘৰতে নাই এজেগাত আছো।
কিবা লৈ যাব লাগিবহে আকৌ খাবলৈ।
ৰুমতে নেকি।
এ লগৰ এটা ঘৰত আছোঁ ঘৰত যামহে এতিয়া কিবা এটা লৈ পেলাই
লগৰজনৰ নাম কি?
কি, কি?
বুজি নাই পোৱা নহয় নেটৱৰ্ক প্ৰব্লেম। নেটৱৰ্ক থকা জেগা এটালে যোৱা।
হেল্ল' শুনিছা।
অ', এতিয়া ক্লিয়াৰ আহিছে।
অ', নহয় তাকে সুধিছোঁ তোমাৰ লগৰজনৰ নামটো
উ ধিয়াজ গগৈ। চিনি পাবিয়ে ইয়াক।
অহ পাইছোঁ তাক এবাৰ। পাইছো পাইছো তাক, লগ পাইছো ন তাক সেই নদী কাষত। এদিন আমি কেইটা গৈছিলো যে, ফুৰিবলৈ।
আমি দুটাই আজি ওলাই আহিলো আৰু এপাক।
ভালে কৰিলা, কিমাননো সোমাই থাকিবা ন।
বহুদিন মোৰত। অ' বহুত দিনৰ মূৰত লগ পালো যে। সুখে দুখে অলপ দুই এটা কথা পাতো বুলি, ওলাই আহিছো।
ভালে কৰিলা।
উম, ডেনিছৰ কন্টেক্ট নাম্বৰটো লৈ ল'বা আকৌ। হেল্ল'
পা ল'ব লাগিব।
অ' মই দি যাম ন।
অ' দি আহিবাচোন, তাক কল এটা কৰিব লাগিব, বহুত দিন কল কৰা নাই, হোৱাই নাই।
কি কি কথা পাতিলা পিছে?
কি আৰু সেয়াই আৰু আগতে লগ পোৱা দিনবোৰ।
কেনেকে কি কি কৰিছিলো।
মোকো শুনোৱা আকৌ অলপ, কিনো কথা পাতিলা।
এ কিনো কথা পাতিবা, কলেজত যোৱা দিনবোৰ। কত, কত কত ঘূৰিছিলো, কত কত, কি কি কৰিছিলো।
হয় নেকি।
বাকী এইফালে ডিব্ৰুগড় ফালে আহে নাই, এইফালে ডিব্ৰুগড় অকলে আহিলে, খবৰ কৰিবা আকৌ, নকৰাকে যোৱাগে তোমালোকে।
খবৰ কৰিব লাগিব, কৰিব লাগিব, আৰু তুমিয়ে আকৌ লগৰ লগত থাকা। সময় নোপোৱা, তুমিয়ে আহিবলে। লগ কৰিবলৈ, সেইকাৰণে আকৌ ফোন চোন কৰি নাথাকোঁ।
সেয়া আৰু, বিজি থাকিব লগীয়া হয় কিছুমান কামৰ কাৰণে। আহিবা এক
এদিনকে, লগ কৰিব লাগিব ন।
অ' আহিবা আহিবা।
অলপ ওলাই যাব লাগিব ফুৰিবলৈ, তিনিচুকীয়াতে লগ পাম নেকি।
গোটেই কেইটা আহিবা, তিনচুকীয়া যাম ন অ'। অ' তিনিচুকীয়াত খলা ন, তোমাৰ মন্দিৰ ভিতৰত
পুৰা, পুৰা, পুৰা যাম, পুৰা। এসাঁজ খাই আহিম নেকি।
গোটেইকেইটা মিলি এসাজ খাব লাগিব ভালকে।
কি কি?
গোটেইকেইটা মিলি এসাঁজ খাম বোলো ভালকে।
তাকে।
নহলে এক কাম কৰিব পাৰি, ৰুমতে বস্তুবলাক বনাই ঘূৰি চাম খালে গৈ গৰম দিনত তাতে।
বেয়া নহয় ভালেই। যাব পাৰি, সেইফালে, এতিয়া‌ অ', ভাল লাগে ন এইফালে এতিয়া তোমাৰ ডলফিন, ডলফিন স্পতো আছে সেইফালে।
অ'। বুই যানটো ভাল লাগে
নদীৰ পৰিৱেশ
এই গৰম দিনত চবে তালেতো যায়।
অ'।
আৰে বিন্দাস ফুৰিবলৈ যায় ন' বিন্দাস তাত নাও-চাও আছে ন'।
তাকে মাগুৰি বিল ফালে যাব লাগিব নাৱত উঠিব লাগিব।
সেইটোৱে আৰু মাগুৰী বিল সেইফালেও যাব পাৰি। কটেজো আছে সেইফালে। গুইজান ঘাটটো সেইফালেও যাব পাৰি এই জেগাই জেগা।
মই এনেই তাত লগৰ এটা গৈছিলে সেইদিনাখন তাত এনেই নাও বিলাকত দুশ টকাত তিনিশ টকা লয় নেকি?
কৰিব লাগিব তাত নাৱত অ', সেনেকে শুনিছিলো।
উঠিবলৈতো মন আছে। সেইকৌ গোটেই কেইটাই লগ হৈ পেলাই যাব লাগে, উঠিব লাগে।
ন'হলে নেক্সট চানডে গৈ আহিম নেকি তিনচুকীয়া।
অ', সেটো দেওবাৰে ইটো দেওবাৰে লগ হৈ যাওঁ ন'।
অ'।
নে কি?
তাকে বহুত দিন হৈ গ'ল লগ পোৱা নাই চবকে।
তিনি চাৰিজনে মিলি কিনে বাৰু বাকী ভাত-চাত খাই লোৱা আকৌ।
খাব লাগিব এতিয়া আৰু।
মইো যাওঁ আৰু ঘৰ।
অ', এতিয়া তাৰপা লগৰটো ঘৰত যোৱা নেকি?
নহয়, নহয়, এতিয়া লগৰটো ঘৰত আছিলো এতিয়া নিজৰ ঘৰত যাওঁহে।
অ'।
ভাত ভাত খাব কাৰণে কিবা এটা লৈ যাওঁ।
অ', অ'।
তেন্তে কি এতিয়া ৰাখো নেকি?
অ', অ', হ'ব।
নেকি আৰু কিবা কবা নেকি বাৰু?
নাই নাই কি ক'ম, আৰু একেবাৰে চানদে লগ পাম আৰু।
এ কিবা এটা কোৱা নাই অ'। কথাখিনি শুনিয়ে ভাল লাগিছে।
বহুত দিনৰ মূৰত ক'ল কৰিছো যে।
সেইটো হয়, ফোনটোনো কাটিব মনে নাই আকৌ।
তাকে চানদে তেতিয়াহলে খাটাং লগ পোৱা হ'ব আৰু ন'?